অ', কি কৰিছা?
এ আছো ৰ'বা, এনেই মোবাইলটোকে অলপ চাই আছো। তুমি কি কৰিছা?
এই এনেই আছো ৰ'বা, কি কৰিবা আৰু এই চাহ তাহ খাল ৰ'বা এতিয়াহে।
অ', অ', অ', ঠিকেই আছে ঠিকে আছে। বাকী কি কয় এ গাঁৱত দেগি যোৱা হোৱা নাই?
অ', গাঁৱত দেখি তোমাৰ গৈ আহিলো ৰ'বা মই, এই মানে হ'ল আৰু আজি এসপ্তাহ হ'ল যাই আহা। তুমি গাৱত যোৱা নাই নেকি?
মই গৈছিলো অলপ দিন আগতে গ গৈ আহিলো ৰ'বা, তাতে এতিয়া যিহেতু বাৰিষা অলপ ত তাতে মানে এই খেতি বাতিবোৰ অলপ চাই আহিলোঁ মানে খেতি বাতিবোৰ চাই বিৰাট ভাল লাগিল।
অ', তাতে তোমাৰ আজিকালি তোমাৰ - খেতি বাতিও বহুত মানে আধুনিক হৈছে তো মানে আজিকালি তোমাৰ আগত - দৰে খেতি নাই আৰু মানে ধৰি লোৱা সেই - বহুত দিন লগা হাল বোৱা কষ্ট হোৱা সেনেকুৱা নাই আজিকালি মানে বহুত খিনিয়ে উন্নতি হৈছে দিয়া খেতি বাতিতো।
অ', একদম সঁচা কথা আগৰ দিনত মানে মই মোৰ ঘৰৰ কথাই যদি কও আমাৰ ককা থাকো - তে আগতে - মানে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে মানে তোমাৰ নাঙল আৰু এই - যুঁৱলিখন লৈ পেলাই যায় আৰু গৰুকেইটা লৈ পেলাই হাল বাই হাল বাই থাকে গোটেই দিনটো - পাছতে দুপৰীয়া ভাতটো খাব আহে ভাতটো খাই আহি পেলাই আৰু তোমাৰ আৰু যায় - গৈ পেলাই যেতিয়ালৈকে সন্ধিয়া মানে সূৰ্য্য অস্ত নাযায় তেতিয়ালেকে আহিয়ে নাপায়। ত' মানে পথাৰতে থাকে ত' এই গোটেই মানে অকলে কৰিছিলে সেই কামবোৰ ত' মানে - সেইবোৰ মানে দিনে বেলেগ আছিল দিয়া আজিকালি - তো আৰু মানুহে সেনেকে হাল নাবাই, আজিকালি তো মানুহে ট্ৰেক্টৰ দি পেলাইহে পুৰা মানে - মাটি চহাই, এতিয়া আজিকালি ট্ৰেক্টৰ দিয়ে আজিকালি অত্যাধুনিক যিবোৰ মানে - তোমাৰ যন্ত্ৰ পাতি আছে সেইবোৰৰ দ্বাৰা মানে পথাৰত কঠোৱা কঠীয়া চঠীয়া ৰুই মানে ত' আজি আগতে মানে মানুহে নিজৰ হাতে - সেইবোৰ দিছিল চব বস্তু, এইয়াৰ তোমাৰ এই পৰিৱৰ্তন আৰু এইবোৰ মানে - সময়ৰ লগে লগে চব সকলো বস্তু পৰিবৰ্তন হৈ গৈছে মানে এতিয়া তেনেকুৱা আৰু -
তাকেই এইয়া মানে সময়ৰ লগে লগে মানে সকলোবোৰ সলনি হৈ গ'ল ন' গমেই নেপালো। মানে তোমাৰ এইবিলাক পৰিৱৰ্তনৰ লগতে ধৰি লোৱা আধুনিক যিটো কৃষি কাৰ্য হয়, সেই আধুনিক কৃষি কাৰ্য কিন্তু বহুতখিনি আগবঢ়িছে এতিয়া - মানে ধৰি লোৱা খেতি বাতি কৰা বা তোমাৰ ধৰি লোৱা এই যিটো ভুই ৰোৱা হওক বা তোমাৰ ধৰি লোৱা - ধান চপোৱা হওক ধান ৰোৱা হওক বা তোমাৰ যিবিলাক - আহি আছে কঠীয়া আছে কঠিয়া বিলাক ৰুৱা এইবিলাক বস্তু যেতিয়া তুমি - হা কি বুলি কয় অ, 'যিমানে বাঢ়ি আছে বা যিমানে তোমাৰ বাঢ়ি থাকিব সিমানে - তোমাৰ অ, 'আমাৰ খেতিয়ক যিবিলাক আমাৰ আছে সেইবিলাকৰ কাৰণে ভাল দিয়াচোন। কাৰণ চোৱা তেওঁলোকৰ আহ যিহেতু বহুত কষ্ট হয় ন। আৰু বেছিভাগ খেতিৰ - তেওঁলোকেই কৰে। মানে বৃদ্ধ লোকসকলে কৰে বেছিভাগ খেতি। অ, 'তেওঁলোকৰো সুবিধা দিয়াচোন এইবিলাক কৰিলে বা এইবিলাক যেতিয়া তেওঁলোকে - জানিব বা এইবিলাক যে সুবিধা পাব তেওঁলোকৰ কষ্টটো কম হ'ব। টো সেনেকা ধৰণৰ আৰু মানে যেতিয়া তেওঁলোকৰ কষ্টটো কম হ'ব তেতিয়াই তেওঁলোকৰ মানে যিটো ধৰিলোৱা - তেওঁলোকৰ পৰিমাণ বা যিটো বস্তু চাহিদা সেইটো বৃদ্ধি পাব দিয়াচোন কাৰণ আজিকালি জানাই তুমি - বস্তুৰ দামো বহুত বাঢ়িছে - চেকটো'সেইকাৰণে চাগে শস্যৰ উপাদনো মানে বেছি কৰিছে বা শস্যৰ উপাদনো বেছি কৰিব পৰা - অ, 'যিটো ক্ষমতা সেইটো ক্ষমতাটো বহুত আছে দিয়াচোন কাৰণ - আজিকালি তুমি দেখিবা যে - যে আমাৰ যিটো আধুনিক আধুনিক শস্য চপোৱা যিবিলাক কথা আছে বা আধুনিক যিবিলাক বীজ আছে আমাৰ - সেই আধুনিক আহ, বীজ বীজ বিলাক আমাক কেনেধৰণে সহায় কৰে ধৰি লোৱা এতিয়া মানে যদি আমি - অধিক শস্য মানে উৎপাদন কৰিব খুজিছো - তো এতিয়া কৃষিজনে অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব ধৰি লোৱা আগতে তোমাৰ - যেতিয়া আম আমি সৰু আছিলো ধৰি লোৱা তেতিয়া তোমাৰ আ, ' আমাৰ আ - শাওনত ধৰি লোৱা হাল বাইছিলো হাল বাাওঁতেতো মোটামুটি - ধৰি লোৱা পাঁচ বিঘা মাটি বা তোমাৰ ছয় বিঘা মাটি ধৰি লোৱা হাল বাবলৈ আৰু বহুত সময় লাগি যায় আৰু - মানে জিৰ জিৰ জিৰণি লৈ লৈ তোমাৰ - হাল বায়তো একেলগেতো বব নোৱাৰি ত এনেকে গৰু দুতাকৈ জিৰণি দিয়ে গৰু বিলাক আও হেৰি কি বুলি কয় যিটো তোমাৰ অ, দামোৰা গৰু হৈছে সেয়েদি হাল বাইছীল ন ত সেনেকে তোমাৰ অলপ টাইম লাগে ছয় বিঘা মাটি মাতি টো হুন ধেমালি নহয় ন' ত' সেই একে আৰু তাৰপিছত তোমাৰ লাহে লাহে যেতিয়া ট্ৰেক্টৰ আহিব ধৰিলে তেতিয়াটো এদিনতে হৈ যায় আৰু পাৰিলে মানে এদিন কি তোমাৰ অ তোমাৰ দুঘন্টা তিনি ঘন্টাতে সকলোবোৰ শেষ কৰি দিব এনেকোৱা আৰু সেইটো সুবিধা হৈছে লগতে তোমাৰ যিটো আমাৰ এতিয়া যিবিলাক উন্নত মানৰ বীজ সেইবিলাক ব্যৱহাৰ কৰে ন' সেইবিলাক ব্যৱহাৰ কৰাৰ ফলতো বহুতে মানে অধিক লাভান্বিত হৈছে দিয়া আৰু লগতে তোমাৰ এই যিটো আমাৰ আজিকালি ভুঁই যিটো ৰোৱা যিবিলাক যন্ত্ৰ আছে যন্ত্ৰ সেইবিলাকো বহুত সহায় কৰে। এতিয়া তোমাৰ আজিকালি যিবিলাক আহ, ৰোৱনী আছে মানে যিবিলাকে আমাৰ পেক ৰোৱে বুলি কয় আৰু তেওঁলোকৰ যিটো সংখ্যা যিটো নায়েই দিয়াচোন এতিয়া বহুত কমিছে মানে এতিয়া মানে এই যিমি গৰম আৰু এই যি ৰ'দ তোমাৰ সেই গৰম বা ৰ'দত কোনে পেক লবজাব কোৱাচোন তুমি, ত সেইকাৰণে মানুহে এতিয়া মানে কি বুলি কয় অ নিজেই তোমাৰ সেইবিলাক কৰে বা বা তোমাৰ এইবিলাক তত এইবিলাক লগাই দিয়ে আৰু সেইবিলাক মানে কি সুন্দৰ সুন্দৰকে পৰিপাতিকে তোমাৰ শাৰী শাৰী সেবিলাক ৰুৱে। একদম সুন্দৰকে আৰু যেতিয়া সেইবিলাক ডাঙৰ হয় তেতিয়া তোমাৰ যিহেতু জানাই আজিকালি সাৰ নিচিটালে বা তোমাৰ এইবিলাক অ কীটনা উদ্ৰব্য যে কীটনা দব্যবিলাক নিচিতালে আজিকালি খেতি নহয় তোমাৰ। ত সেইবিলাক চিতাবলৈ বহুত সুবিধা আছে তোমাৰ বহুত যন্ত্ৰ পাতি আছে তাৰ কাৰণেও মানে এইবিলাক যেতিয়া দেখিবা বা এইবিলাক যেতিয়া তুমি জানিবা বুজিবা তেতিয়া মানে এনেকুৱা লাগে তোমাৰ মানে আমাৰ সঁচাই মানে কৃষি ক্ষেত্ৰৰ জগত সচাই মানে পৰিৱৰ্তন হৈ গৈছে আৰু আৰু লগতে তোমাৰ যেতিয়া ধান যেতিয়া আঘোণ মাহৰ সেইখিনিত আৰু পকিব আৰম্ভ কৰিব তে এতিয়া তোমাৰ আগতে যেনেকে তোমাৰ কাঁচি লৈ অকলে ওলাই গৈছিল মূৰত পাগুৰি বান্ধি কিনে তোমাৰ এডাল এখোৱ কিবা আছিল নহয় এডাল অ বাঁহৰে কিবা আৰু দু ফালে যে জোঙা আছে আৰু কিবা হোলাবাৰো বুলি কয় নেকি, অ, 'সেইডালত তোমাৰ সেইডাল লৈ গৈছিলে আৰু তাতে তোমাৰ প্ৰথমতে ধান চান কাটি লৈছিল। পুৰা একদম একদম কি বুলি কৈ মাজতে কাটি দি কিনে থানৰ যিটো মুঠা বুলি কয় সেই সৰু সৰু মুঠা কৰিছিল। তাৰ পিছত সেই মুঠাবোৰক টঙালকে বান্ধি এক মানে একোটা ডাঙৰ মুঠা কৰিছিল আৰু মানে তাতে তোমাৰ সেই যিটো কোণ যিডাল বাঁহৰ সঁজুলি সেই সঁজুলি দুফালে দুটা সোমাই দি কিনে কান্ধত লৈ লৈ সেনেকে ভাৰ দুটা ধানৰ ভাৰ লৈ আহিছিল ঘৰলৈ ঘৰত সেইবিলাক থৈ দিছিল ত সেনেকে আগৰ মানে যিটো ব্যবস্থা সেই ব্যবস্থা ত আছিল তাৰ পিছত পিছত তোমাৰ সেই তোমাৰ গৰু আছে ন সেই গৰুে দি তোমাৰ মানে প্ৰথমে কি কৰে তোমাৰ বঢ়িয়াকে যিবিলাক ধানৰ সৰু সৰু গুছি আছিলে সেই গুছি বিলাক এনেকে চোতালত মানে বঢ়িয়াকে সুন্দৰকে ঘুৰণীয়াকে তোমাৰ পাৰি লয় তাৰে ওপৰত তোমাৰ গৰু চৰা গৰু মানে খো খোজ কঢ়িব মানুহতো এনকে ঘূৰি থাকে সেনেকে আৰু ত সেইবিলাক অ সেইবিলাক মানে যিবিলাক দৃশ্যই সেইবিলাক দৃশ্যই উপভোগ কৰিছো সেইকাৰণে তোমাক আজি কব পাৰিছোঁ চাগে কিন্তু এতিয়াৰ দিনৰ মানুহে বা এতিয় দিনৰ ল'ৰা ছোৱালী সেইবিলাক উপভোগ কৰিব নোৱাৰে দিয়াচোন বা সেইবিলাক উপভোগ কৰিব তেঁওলোকে নাপাই আৰু। তাৰপিছত সেনেকে তোমাৰ উখি উখি য তোমাৰ সেইবিলাক এনেকে অ যিবিলাক খেৰ আছে খেৰবিলাক এচাইড চাইড কৰি দিয়া তোমাৰ ধান বিলাক তাতে থাকি যায়। সেনেকে যিবিলাক মানে সুন্দৰ সুন্দৰ বস্তু সেইবিলাক তো বহুত উপভোগ কৰিছোঁ আমি মানে তাৰ সেই তাৰে খেৰ ওপৰত জঁপিয়াইছো। জপিয়াৰ ফলত আমাৰ খেৰে খোজাইছে খোজাই ন খেৰ ওপৰত জঁপিয়ালে আৰু সেই খেৰ নি কিনে আৰু যিহেতু থে ন খেৰ খেৰ বুজ বুলি থাকে ন যত খেৰ থাকে য'ত তোমাৰ খেৰবিলাক থোৱা হয় গৰু খোৱা কাৰণে তাতে দি কিনে থৈছিলো তাতে জঁপিয়াইছিলো এই বহুত খিনি মানে সেই কৰিছিলো আৰু আৰু ইয়াতো তোমাৰ ট্ৰেক্টৰ আৰু সেই ট্ৰেক্টৰ দ্বাৰাই তোমাৰ সেইবিলাক ধান চান চপোৱা হয়। এইবিলাক আৰু তোমাৰ ধান চান চপোৱাৰ পিছত এই মিলতে তোমাৰ এইবিলাক মাৰে মিলত চিনি কিনে তোমাৰ ধানটো। মানে ধানৰ পৰা চাউল যিটো হয় চাউলটো ভৰি একদম সুন্দৰ পৰিষ্কাৰ ভাৱে ওলাই আহে। ত তাৰে পৰা যিটো মল সেই মলটো তোমাৰ গৰুৰ মানে সহায় হয় মানে দানা চানা দিবলৈ। বহুত খিনিয়ে মানে সহায় কৰে খেতি খেতিৰ ক্ষেত্ৰত আৰু তোমাৰ খেতিয়ে মানে বহুত খিনিয় হে কৰে। বাকী হৈছে তুমি কি ভাবা আমাৰ খেতি মানে খেতি কৰা সকলে বা তোমাৰ। আমাৰ ধৰি লোৱা যিবিলাক খেতিয়ক আছে সেই খেতিয়সকলে দেশখনত কি মানে সহায় কৰে বা? কি ক্ষেত্ৰত তোমাৰ দেশৰ‌ বেছি সহায় কৰে সেই বিলাকে?
উম খেতিয়কে দেশৰ সহায় কৰে বুলি ক'লে? আহ দেশৰ গোটেই মানুহকেও সহায় কৰে যিহেতু খেতিয়কে কৰা খেতি। আমি খেত খাওঁ আৰু তেওঁলোক মানে তেওঁলোকে যদি আহ খেতি নকৰিলে হয় তেতিয়াহলে। আমিনো কেনেকে খাব পালো হয়? ত' তেওঁলোকে বছৰেকত কৰা পৰিশ্ৰম যিখিনি পৰিশ্ৰম তাৰে ফল খিনি আমি খাওঁ বুলি কওঁ। অ ক'ব লাগিব। আৰু তাৰোপৰি তোমাৰ মই যদি কওঁ। অ তেওঁলোকে যি মানে এই আৰু দেশৰ অৰ্থনীতি যিটো আছে সেইটোও তেওঁলোকে শক্তিশালী কৰি এতিয়া। দেশৰ অৰ্থনীতি শক্তিশালী কৰে। আৰু মানে মই ভাবো আজিকালি যি কৃষি। কৃষি মানে কাৰ্য এই এই কৃষি কাৰ্যই কিন্তু মানে বহু লোকক মানে কৰ্ম সংস্থাপনৰ মানে সুযোগ দিছে দিয়া আৰু এই আৰু- আৰু তুমি জানাই চাগে যে এইবিলাক যিবোৰ চাউল এইবোৰ তাৰ লগত তোমাৰ এইবোৰ চাত এইবোৰ এইবোৰ মচলা। এইবোৰ মানে এইবোৰ আমি ৰপ্তানি কৰিব পাৰো বিদেশত। তে আৰু ত তাৰ বদল আমি মানে মানে বৈদেশিক মুদ্ৰা মুদ্ৰা অৰ্জন কৰিব পাৰো এইবোৰ আৰু এই আৰু আৰু মানে গ্ৰাম্য যিবোৰ অঞ্চল আছে এইবোৰ উন্নয়নতো মানে তোমাৰ কৃষি কাৰ্য। মানে বহুত ভূমিকা মানে পালন কৰে আৰু মানে সেয়াই আৰু আৰু তোমাৰ আজিকালিতো কলোৱেই আজিকালি আধুনিক কৃষি যিটো হ'ল মানে এই কৃষিটো। হয় আধুনিক কৃষিত মানে তোমাৰ মানুহৰ শস্যৰ উৎপাদন বেছি বৃদ্ধি পায় কিন্তু আগৰ যিটো কৃষি আছিল মানে সেইটো কৃষি সেই মানে সেইকেইটা দিনে সুকীয়া আছিল মানে যিহেতু মানুহে নিজৰ হাতেৰে পৰিশ্ৰম কৰিছিল। পৰিশ্ৰম কৰি পেলাই সকলো মানে তেওঁলোকে নিজৰ মাটিত নিজৰ খাম মানে মাটিত পেলাই পেলাই তেওঁলোকে সকলোবোৰ কাম কৰিছিল। কিন্তু আজিকালি যিহেতু আধুনিক যন্ত্ৰ আহি গ'ল তো মানুহৰ ইমান পৰিশ্ৰম নহয় দিয়া। ত কিন্তু আগৰ দিনৰ মানুহ বিলাকে পৰিশ্ৰম কৰিছিল সেইকাৰণে তেওঁলোকৰ বেমাৰ আজাৰো কম আছিল। তেওঁলোকে অলপ দি খাইো আছিল আৰু তেওঁলোকৰ মানে হজমক দি ভাল আছিল। তেওঁলোকৰ দেহত পতককে মানে তোমাৰ বেমাৰত তেনেকে দেখা দিয়া নাছিলে। তাৰোপৰি আজিকালিতো আৰু মই এইবাৰ এটা দেখিলো মানে আজিকালি মানে ড্ৰোনেও মানে তোমাৰ হেৰি কয় মানে বহু এলেকাত মানে তোমাৰ এই ঔষধ, বোৰ ছটিয়াই যিবোৰ ৰাসায়নিক ঔষধ আছে এইবোৰ ছটিয়াই মানে। আৰু ইয়াৰ ফলত মোৰ মানে সময়বোৰো বাছে দিয়াচোন। আৰু খৰচো কম হয়। আৰু মানে যিবোৰ কাম কৰিবলগীয়া যি শ্ৰম মানে কম হয় মানে আৰু সেয়ে আৰু খালি আধুনিক কৃষিৰ মানে যিমান। মানে আধুনিক কৃষিয়ে যিমান সহায় কৰিছে সিমান মানে তাৰ হেৰিও আছে। এতিয়া কাৰণ আধুনিক কৃষিৰ, ফলত মানে তোমাৰ এই তাতে ৰাসায়নিক যিবোৰ হেৰি আছে সেইবোৰ বেছি। ৰাসায়নিক বস্তু বোৰ বেছি ছটিয়া হয় বিশেক্ত সেইটোৱে মানে দেহৰ ক্ষতি কৰে। সেইয়য়া আৰু কিন্তু এতিয়া যিহেতু- প্ৰযুক্তিৰ যুগ আৰু আধুনিকৰ যুগতো মানুহে আধুনিকতাক। মানে আঁকোৱালি ল'বই লাগিব সময়ৰ লগত নিজকে সলনি কৰিবই লাগিব। আৰু তাক আমি স কোনো নই কৰিব নোৱাৰো বাকী তেতিয়া। অ অ
একদম ঠিক কথা কৈছে দিয়া মানে। আমাৰ যিটো খেতিয়সকলক যিটো গুৰুত্ব দিয়া নহয় বা খেতিয়সকলৰ যিটো গুৰুত্ব আমি সেইটো আমি তেওঁলোক এতিয়াও প্ৰদান কৰিব পৰা নাই মানে। তেওঁলোকক আমি এতিয়াও দুখীয়া বুলি বা সৰু শ্ৰেণীৰ লোক বুলিয়ে ভাবিছো এতিয়াও।
হয় হয়।
মানে আমি খেতিয়কসকলক মানে যিমান পাৰো সিমানে আমি ধৰি লোৱা যিটো গুৰুত্ব বা যিটো তেওঁলোকক মানে। যোগ্য গুৰুত্ব হয়তটো দিব লাগে কাৰণ তেওঁলোকৰ কাৰণে আমাৰ দেশৰ যিবিলাক খাদ্য। বা সেইবিলাক তেওঁলোকে প্ৰস্তুত কৰি আছে ন সেয়ে আৰু বাকী হ'ব দিয়া নহলে আজি থৈছো।
উম দে দিয়া।